আহ কি কৰি আছা
হে উঠ উঠিলো মাত্ৰাৰ বা টোপনিৰ পৰা চাপ পানী খালোঁ তুমি কি কৰি আছা
মই এই আজি আহি পালো ৰবা যোৱাকালি এখন বিয়া আছিল তাতে বিয়াৰ অলপ কাম তাম কৰি আহি পালো বিয়াত লাগি ভাগি দিলো
বা তুমি বিয়াতো লাগি ভাগি দিয়া নেকি হে ইমান আৰু বিজি মানুহ নেকি
অ ঘৰৰে বিয়া আছে সেইবাবে অলপ লাগি ভাগি দিব লগা হ'ল
বাকী বিয়াৰ কথা কলাতে ভালে হ'ল দিয়া অলপমান বিয়াৰ বিষয় ষয়ে মুকো জনোৱাে নিয়ম চিয়ম তেওঁৰ বিষয়ে মই একোৱে নাজানো অসমীয়া বিয়াৰ
অ অসমীয়া বিয়া বুলি কলে মেইনলি আমাৰ দুদিন হয় আজিকালি তিনিদিন হয় দিয়াছোন এদিন ৰিচিপচন কৰে
অ ত
এনে মেইনলি ক'ব গলে অসমীয়াৰ বিয়া দুদিন এদিন জোৰণ আৰু এদিন বিয়া তাৰে আগতে কিছুমান নিয়ম থাকে সেইবোৰৰ কথা
বাৰু মই সুধি আছো ৰ'বা এটা এটাকে সুধিম ৰবা একেবাৰে তুমি ক'ব নালাগে বাৰু মোক প্ৰথমে জোৰোণ প্ৰথম দিনা তোমাৰ প্ৰথমে জোৰোণ হয় নে বিয়া হয় প্ৰথমতে
প্ৰথমতে জোৰোণ হয় তাৰে আগতে তোমাৰ আঙুঠি পিন্ধনি হয় যোনটো আমাৰ ইংলিছত ৰিং চেৰিমানি বুলি কয়
তিনি টিপুৰ কেনেকুৱা
জোৰোণৰ দিনা মানে ক'ব গ'লে মেইনলি দৰা ঘৰৰ মানুহখিনি ধৰক ধৰা দৰা ঘৰৰ মানে মাক বা এনেককা ঘৰৰ পৰিয়ালবৰ্গ সেই কইনাক কিছুমান বস্তু উপহাৰ দিব আহে
মানে কিছুমান বস্তু মানে মানে কেনেকুৱা ধৰণৰ বস্তু থাকে ধৰা কি মানে সেই বস্তুবোৰ কি ব্যৱহাৰত লাগে আৰু
উম ধৰা বিভিন্ন ধৰণৰ কাপোৰ, চাদৰ মেখেলা আহ গলৰ গহনা লগতে কিছুমানৰ বিভিন্ন বস্তু থাকে লগতে কিছুমান এৰ মাছ এনেকা কল এনেক বহুত বস্তু দিয়ে
অ বাকী বিয়াৰ দিনা বিয়াৰ নিয়মখিনি জোৰোণৰ নিয়ম খিনো বাৰু ইমান টান নহয় যেন লাগিল বিয়াৰ নিয়ম খিনি কোৱাচোন অলপ
বিয়া নিয়ম খিনি অলপ অসমীয়া বিয়া হিচাপে বহুত নামনি অসমত বেলেগ উজনি অসমত বেলেগ আহোমসকলৰ বেলেগ অসমত বিভিন্ন আছে সবৰে বেলেগ বেলেগ
অ আমাৰ নামনি অসমৰ ফালে কোৱাচোন নামনি অসমৰ বিহু মানে বিয়াবোৰ কেনেকুৱা ধৰণৰ
নামনি অসমৰ বিয়াবোৰ ক'ব গলে তোমাৰ প্ৰথমতে তোমাৰ সিহঁতে দৰা বা কইনাৰ মানে এইখন বিয়াখন ষ্টাৰ্টিঙত দৰা বা কইনটো লঘোনে থাকে পুৰা দিনটো গধূলি তেওঁলোকৰ বা কিছুমান দিনতে বিয়া পাতে
অঁ
আৰু সেনেকে প্ৰথমতে পানী আনিব পানী তুলিব যায় মানে ঘৰৰ মহিলাসকলে লগ লাগি আয়তী সকলৰ লগত পানী তুলিব যায়
অ মানে পানী তোলা কেতিয়া হয় মানে ৰাতিপুৱা সময়ত হয় নে গধূলি সময়ত হয় কি কোনটো সময়ত হয়
সেটো সেইটো সুবিধা লয় হয় মানে ধৰা এতিয়া বিয়াখন যদি ৰাতি হয় তেতিয়া তোমাৰ গধূলি দুপৰলৈকে যায় আৰু যদি বিয়াখন ধৰা দিনত যাব আকৌ দৰা কইনা আনিব তেতিয়া তোমাৰ ৰাতিপুৱা হয়
অ আৰু মানে ধৰা তাতো চাগে, বিয়াৰ দিনতো চাগে কিবা খোৱা খাদ্যৰো যোগান ধৰা হয় চাগে ত সেই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ খাদ্য তুমি মানে ধৰা এখন বিয়াত গলে আমি ভাবিব পাৰো যে এই এইটো এইটো বস্তু দিয়া হ'ব তাতে
অমভ, বিয়াক মানুহে নিজৰ সামৰ্থ অনুযায়ী বহুত বস্তু দিয়ে, কিছুমানে দৰা কইনাতো লঘোণে থাকে কিন্তু বাকী মানুহক তোমাৰ সামৰ্থ অনুযায়ী মাছ মাংস এনেকুৱা ভাত খুওৱা হয়
ধৰা তুমি ধৰা তুমি যে কালি বিয়াখনত গ'লা, তাতো তুমি ধৰা বিভিন্ন ধৰণৰ খাদ্য খাইছা চাগে ত' তুমি এনে খোৱাত কি কি খালা পিছ এ যোৱাকালি?
যোৱাকালি তোমাৰ মাছ, ভাত তোমাৰ মাংস তাৰপিছত দালি, চবজি আৰু এনেকে বিধে বিধে আছিল
অ, এনে খা দ্যবোৰ কেনেকুৱা, সোৱাদযুক্ত হয়নে মানে খাব কৰা হৈছিল নে?
ত আছিল আৰু বিয়াখন আধুনিক যুগত নাছিল, বিয়াখন মানে একদম পুৰণা দিনত এইবোৰ বিয়া পাতিছিল, ধুনীয়া আছিল।
মানে মই বুজা নাই ধৰা পুৰণা যুগৰ আৰু জোনাকী যুগত কিবা অলপ পাৰ্থক ক্য আছে নেকি বিয়াৰ ক্ষেত্ৰত?
অ বহুতখিনি পাৰ্থক্য আছে যুনত আজিকালিৰ বিয়া বিলাকত কি হৈছে বহুত মানে অসমীয়া মানুহৰ বিদেশ মানে বাহিৰৰ যোনটো সংস্কৃতি আছে সেইটো বাহিৰৰ মানে ভাৰতৰে বিভিন্ন জাতিৰ বেলেগ বেলেগ জাতি আছে মানে বিভিন্ন হত ৰাজ্যত সেইবিলাকৰ প্ৰভাৱ পৰিছে কিন্তু আগৰ দিনীয়া বিয়া বুলি কলে আমাৰ যি থলুৱা অসমীয়া বিয়া, তাতে মানে আয়তীৰ নাম, আয়তী জোৰা নাম, দৰাক জোকোৱা নাম, দৰাক যেতিয়া কলৰ তলত নোৱাই তেতিয়া জোকোৱা নাম এইবোৰ এইবোৰ গায় এটো মানে ধুনীয়া পৰিৱেশ। এতিয়া বিয়াবোৰতো স্পীকাৰ লগায়, গান বজায় নাচে, নৃত্য কৰে।
তাকে আৰু মই ময়ো দেখিছো ৰবাচোন বহুখন বিয়াত মানে আজিকালি কিবা বেলেগ বেলেগ দিনত তোমাৰ কিবা হালধি পাতে ইহত তে ৰিং চৰেমানি পাতে সেইবোৰ মানে, সেইবোৰতো মই শুনা নাই বাৰু অসমীয়া পৰম্পৰা হিচাপে কিন্তু আজিকালি বহু মানুহে এইবোৰ পালন কৰিব ধৰিছে আৰু এই ক্ষেত্ৰত তুমি কি ভাবা মানে কোনটো বেছি ভাল আৰু আমাৰ যদি তো' পুৰণা, বিয়াৰ নিয়ম আৰু যিটো বৰ্তমান যুগত চলি আছে আৰু মানুহৰ মাজত সেইটো ভাল নে পুৰণাতো ভাল?
অও অ, পুৰনাটো ভাল আমি আমাৰ নিজৰ সংস্কৃতি দিব নালাগে আজিকালি মানে কিছুমানে, বেলেগক চাই কিনে বিয়া এনে আমাৰ অসমীয়া বিয়া দুদিন হয় আৰু য কিছুমান যাৰ মানে আৰ্থিকভাৱে সমৰ্থন সিহঁতি এদিনতে আগবেলা জোৰোণ যায় পিছবেলা বিয়া কৰি বিয়া কৰি বিয়া কইনা আনিবলৈ যায় কিন্তু আজিকালি মানুহবোৰে এই ছেম অসমীয়া চাৰিদিনলৈ কৰি দিছে।
ত তুমি এনেকুৱা দেখিছা নেকি ধৰা যত মানে এ কা চাৰি দিন বিয়া পা
অ দেখিছো চাৰে তিনিটা বজাত তোমাৰ, সেইদিন মেহেন্দি পাতিব অসমীয়া লোকে সেই মেহেন্দী এদিন, এদিন তোমাৰ মেহেন্দী, এদিন হালধি, এদিন সংগীত এনেকে চাৰিদিন কৰি দিয়ে বিয়াখন যোনটো আমাৰ বহুত মানে দেখিব কৰিব বিচছা ইচ্ছা কৰে কিন্তু আৰ্থিকভাৱেতো বহুত কথা সামৰ্থ নহয় ন।
অ। আৰু তুমি দেখি পেলাই কৰাতো এনে দৰকাৰীও নহয় দিয়াচোন কাৰণ বৰ্তমান সময়ততো যিহেতু অসমীয়া সংস্কৃতি আৰু অসমীয়া সংস্কৃতি নিজা পৰম্পৰা কিছুমান আছে বিয়াৰ লগত জড়িত। এ তুমি ধৰা আহোমসকলোৰে যিটো এটা বিয়া হয় চকলং বুলি যিটো কই মই টো বিষয়ে জানো আৰু অলপ চলপ ত' সেই বিয়াত তো ধৰা বিভিন্ন ধৰণৰ নিয়ম থাকে ন ধৰ তেওঁলোকে এশ একগছি চাকি ব্যৱহাৰ কৰে বা তেওঁলোকৰ য পৰম্পৰাগত এখন তৰুৱাল থাকে সেইখনো থাকে সে সেই বিয়াখনত তো সেই ক্ষেত্ৰত তুমি যদি সেই পৰম্পৰাৰ ঠাইত জড়িত তুমি হাল্দি সংগীত এইবোৰ পৰম্পৰা আনি দিয়া তেতিয়াহ'লে অসমীয়া সংস্ক কৃতি যিটো এটা চিন আৰু যিটো মূল বুলি ক'ব পৰা সেই মূল টো লাহে লাহে নোহোৱা হৈ যাব আৰু ত
সেইটোৱে মানে আমি আমাৰ নিজৰ সংস্কৃতি বিয়া বুলি কলে যিয়ে নহওক আমি নিজৰ সংস্কৃতি ধৰি ৰাখিব লাগে আজিকালি মানুহে এইবোৰ এৰি দিব চেষ্টা কৰি আছে
থাকে মানে অলপ ভাবিবলগীয়া বিষয় কাৰণ এনেকৈ ধৰা সৰু সৰু যিবিলাক পৰিৱৰ্তন আৰু ধৰা আজি হয়তো দুদিন যিটো দুদিনীয়া বিয়া সেইটো তো আজি চাৰিদিনত পৰিণত হৈছে সেনেকে তোমাৰ যিটো বিয়াৰ মেইন যিবিলাক মূল আৰু নিয়ম থাকে সেইবোৰো লাহে হয়তো সলনি হৈ যাব আৰু যদি বৰ্তমান মানুহে বেলেগক দে খি দেখি তেনেকৈ পালন কৰি যায় বিয়াবোৰ
অহ তুমি অসমীয়া বিয়াত যাই পাইছানে দৰাৰ লগত
মই যাই পোৱা নাই বাৰু তুমি গৈ পাইছা নেকি
ম পাইছো বাৰু ভাল লাগে তোমাৰ মানে দৰা ঘৰত যেতিয়া দৰা ওলাই ঘৰৰ পৰা এতিয়া মানে আমাৰ অসমীয়া এটা নিয়ম আছে দৰা মানে দৰাৰ লগত মাক যাব নোৱাৰে কইনা আনিব গ'লে
অ
এতিয়া মানে নিয়ম নিয়মটো কিয় পাতে নাজানো কিন্তু এইটোতো নিয়ম বুলি জানো আহ দেউতাক যায় কিন্তু মাক যাব নোৱাৰে বাকী লোকসকলে ঘৰৰ পৰা আনন্দত নাচি বাগি ফূৰ্তি কৰি যায় যাই কিনে আজিকালি এইটো এইটোটো ফটকাৰ ফুটাবই কিছুমানে বহুতে ফটকা ফুটাই আজিকালিতো বিহুতো সংমিষ্ট কৰিছে বিহু গ্ৰুপ লৈ যায় বিহুবোৰ ঢোল বজায় দৰা আদৰে
আৰুল' বৰ্তন নে কি হয় এতিয়া সেইটোতো মই শুনিছো বাৰু দৰাৰ লগত যোৱা মানে আগৰ আগ এতিয়াও চলে যাচোন এইবোৰ মানে ধৰা কইনা যদি বহুত দূৰত হয় তেতিয়াও মানে দৰা ধৰা বাছত বা বিভিন্ন গাড়ী লৈ আৰু কইনাক আনিব যায় কিন্তু বৰ্তমান সময়ত যদি কইনাক দূৰত হয় বহুত মানুহে কি কৰে বিয়াখন আগতীয়াকে পাতি লৈ বেলেগ মানে সেই য'ত কইনা আনিব যাব লাগিব আৰু তাৰে ওচৰে পাজৰে ক'ৰবাত হয়তো হোটেলত ৰুম ল'ব ৰুম লৈ থাকিব সেনেকুৱা এটা মানে পৰিস্থিতি আহি পৰিছে আৰু এই ক্ষেত্ৰত তুমি কোনটো বেছি ভাল পোৱা আৰু যিটো আগত আমি এক একেলগে ধৰা দৰা আনিব যোৱা নে কৰ'বাত ৰৈ পেলাই দুদিন মান থাকি পেলাই যিটো কইনা অনাৰ নিয়ম সেইটো বেছি
মানে তোমাৰ কব গ'লে মানে তোমাৰ চোৱাতে কিছুমান মানুহৰ আগৰ দিনৰ মানুহবোৰ আছিল তোমাৰ শাৰীৰিকভাৱে বহুত সুস্থ আছিল। আজিকালি মানুহে বহুত মানুহে তোমাৰ বহুত দূৰ যাত্ৰা কৰিবলৈ অসুবিধা পায়। সেইবাবে মানুহ বিলাকে এনেকে তোমাৰ থাকি কিনে বিয়া পাতি কিনে কইনাজনী লৈ আহে।
অ মানে তুমি আৰু তুমি ক'লা ন তুমি বোলে কালি বিয়াৰ পৰা আহিলা তো বিয়াততো চাগে বহুত মানুহ হৈছে ত ত কিমানমান মানুহ হ'ল পিছে বিয়াখনত
বিয়াতকমাৰ হাজাৰ পোন্ধৰশ মানুহ হৈছিল বহুত মানুহ হৈছিল মানুহজন মানে অলপ লৰা যাৰ বিয়া হৈছিল ল'ৰাজন মোৰ মামাৰ ল'ৰা সি অলপ মানে তোমাৰ অলপ মানে মানে গাঁওখন অলপমান সেই আছিল চিনাকি আছিল চবৰে লগত জনজাত আছিল
বাকী কি ক'বা আৰু মানে অসমীয়া সংস্কৃতিৰ যিটো বিয়াৰ নিয়ম সেইটো আৰু ক'লে আৰু শেষ নহয় আৰু আমিতো ইমান নাজানো দিয়াচোন ভালকে যিখিনি জানো সেইখিনিয়ে কথা ক'লে শেষ নহব আৰু ভালকে গম পালেতো হৈছে আৰু উম বাকী বিশেষ আৰু বেছি কে কথা নাপা- পাতো দিয়া আজি নে কি কোৱা
মানে তোমাৰ আৰু এইটো আজিকালি যে বিয়াৰ গানবোৰ আগতে তোমাৰ ধুনীয়াকে গাইছিল বিয়াৰ নিয়মবোৰ আজিকালি চব হিন্দী গানে লৈছে ক'ব গলে সবতে হিন্দীয়ে গান
তেওঁ কলে নাম চাম গায় বিলাই ধৰা ফুুৰ্তি কৰিছিল আজি আজিকালি খালি তুমি তুমি কোৱাৰ দৰে বক্সত গানটো লগাই দিব নাচিব দুপাক মান হৈ গ'ল আৰু ফুৰ্তি কৰা সেয়ে বিয়াৰ মূল হৈ গৈছে আৰু বৰ্তমান সময়ত কবলৈ গলে
আগতে তোমাৰ ক'ব গলে সেই লগাইছিল বিভিন্ন ধৰণৰ বিয়া গীত গাইছিল কইনাৰ কইনা দৰা ঘৰৰ আয়তীসকলে কইনাৰ ঘৰত কইনাক যোগাইছিল কইনা ঘৰে এতি দৰা ঘৰত দৰাক জোকাইছিল এতেক কে দৰা ঘৰ মানহক যোগাইছে তেনেকৈছে আজিকালি এইবোৰ নাই। স্পকাৰত গান বজাব বিয়াখন তাতে কেইটামান নাচিব কোনোবাই বেলেগ বেলেগ নাচিব। স মানে উৎপাত কৰিব সেয়ে আজি। ক
কি কবা আৰু ক'লে মানে শেষ। সিখিনায় ক'ত। কথা ক'বলৈ গ'লে আৰু বিশেষ আজি আৰু কথা নাপাতো। এতিয়া মোৰ মানে অলপমান কাম আছে পিছত কেতিয়াবা আৰু কথা পাতিম এনেকে।
অ নিশ্চয় নিশ্চয় ঠিক আছে।